হেল্ল'।
অহ কি খবৰ।
অ।
ভালনে খবৰ?
হেল্ল'।
অ ভালনে খবৰ।
হেল্ল'।
ভালনে খবৰ?
অ কি কৰিছা।
এ বহি আছো কি কৰিম আৰু। তুমি কি কৰি আছা তুমি কি কৰি আছা। মই বহি আছো তুমি কি কৰিছা।
চাহ পানী খালে?
অ খালো চাহ খালো। চাহ খালো আবেলি সময়তে।
হেল্ল'।
চাহ খালো আবেলি সময়তে। তুমি কি খালা অ খালোঁ তুমি কি খোৱা নাই নেকি
আহ
তুমি খলানে নাই অ তুমি খালা তুমি খালা নে নাই
হেল্ল'
তুমি খাইছানে নাই
এ মই ফুৰিব আহিছিলোঁ এ ছোৱালীজনীৰ লগত
হয় হয় অ ৰা
ৰ'দ যে ক'তো ওলাব পৰা নাই এ গধূলি হৈছে যে বোলো অলপ ওলাই যাওঁ ফুৰি আহোঁগৈ
এতিয়া এতিয়া খোজ কাঢ়িলে ভাল এ আবেলি সময় এখিনি সময়ত খোজকাঢ়িলে মানে স্বাস্থ্যৰ কাৰণে ভাল এ ময়ো অলপ পথাৰ পিনে ওলাই আহিছো এ গৰু কেইটামান পুহি গৰু কেইটামান পুহিছ। ছিলো এ মানুহজন নাই যে এই কামলৈ কাম। অ গৰুও ঘুৰিছিলো যে এতিয়া মানুহজন নাই এতিয়া কাম। গৰু কেইটা নিব আহিছো পথাৰ। োৱা ইয়া মানুহজন নাই যে কামলৈ গল।
উ। কামৰ পৰা আহিছে মই বোলো চাহ অলপ বনাই দিওঁ সেই চাহ খিনি বনাই দিছো। এতিয়া মানে বিস্কুত আছে যে বিস্কুট নাখায় বুলি। পিঠা কেইটামান বনাই দিম এই পিঠা কেইটামান খচি লৈছো বনাব। ফুৰিব গৈছিলো ফুৰি আহি ধুমধাম বনাইছো।
আহ কি পিঠা বনাইছে। কি পিঠা বনাইছে।
আপুনি চাহ খালে নে নাই।
নহয় এতিয়া আপুনি পিঠা বনোৱা। পিঠা বনোৱা কথা কৈছে যে কি পিঠা বনাইছে।
হেল্ল'। হেল্ল' হেল্ল'।
আহ কি পিঠা বনাইছে অ।
হেল্ল'। নেটৱৰ্কতটো বহুত বেয়া হৈছে দেই।
অ এইকেইদিন অকমান বেয়া হৈছে বাৰু। আকৌ এতিয়া বৰষুণ ধৰি বৰষুণ ধৰি আছে যে।
ছ।
অ মোৰ ল'ৰা-ছোৱালী ছোৱালী তিনি জনী ছোৱালী। অ পঢ়ি আছে এজনী এম এ এজনী এম এ পাছ। কৰিলে আৰু এজনী বি এ পাছ কৰিলে আৰু এজনী। বি এছ চি পঢ়ি আছে।
হেল্ল'।
অ শুনি আছো।
অ মাতটো ভাগি আহে অলপ।
হয় নেকি অ মোৰ। ছোৱালী তিনিজনী ছোৱালী বোলো পঢ়ি আছে। শুনিছে এতিয়া। শুনিছেনে নাই।
হেল্ল'।
অ শুনাই নাই নেকি আ।
হেল্ল'।
অ মোৰ ছোৱালী তিনিজনী শুনিছে।
হেল্ল'।
কি খবৰ ভালনে।
হেল্ল'।
অ আপোনাৰ ছোৱালীজনী খব কি।
হেল্ল'।
আপোনাৰ ছোৱালীজনী হব কি ভালনে?
হেল্ল' একো শুনা পোৱা নাযায় কিয় মাতটো ইমান ধৰি আহিছে'।
হয় নেকি মই শুনি আছো।
মাততো ভাগি ভাগি আহিছে।
মই চব অ মই চব শুনি আছো অ তুমিহে শুনা নাই।
চ।
অ মই শুনিয়ে আছো তুমিহে শুনা নাই। হেল্ল'
আপোনাৰ মানুহজনে কি' কৰে?
এ' মোৰ মানুহজনে খেতি কৰে যি কাম পায় তাকে কৰে খেতি কৰে। আকৌ- খেতি কৰে হাজিৰা কৰে। মিস্ত্ৰী কাম কৰে চ'ব কৰে।
হেল্ল'
অ মিস্ত্ৰী কাম কৰে চ'ব কৰে শুনি আছা।
হেল্ল'।
অ তুমি শুনা নাই নেকি অ?
বা' নেটৱৰ্কটো ইমান বেয়া আমাৰ ফালে। আপোনালোকৰ ফালে কি নাজানো। আমাৰ গাঁৱলীয়া জেগা- যে নেটৱৰ্কত টো বহুত বেয়া হৈছে দেই।
হয় নেকি। আমাৰ আকৌ এইপিনে টাউনত- পিনে ভাল তোমাৰ পিনে নেটৱৰ্ক আছে। এতিয়া তোমাৰ পিনে হে নাই।
নেটৱৰ্কত টো বহুত বেয়া হৈছে।
তাৰমানে টাউনত মানে কি ঘনাই ঘনাই হেৰি বিলাক -
অ তেনে আৰু নেটৱৰ্কৰ সেই- কানেকচন বিলাক ঘনাই ঘনাই দিয়ে যে আমাৰ গাওঁ পিনে ইমান ঘনাই - নে নাই সেইটো কাৰণে নাপায়। অ তোমাৰ ভাল নে বেয়া? তোমাৰ ছোৱালীজনী খবৰ কি ভাল নে?
হেল্ল'
অ ল'ৰাটোৱে কি কৰি আছে তোমাৰ?
হেল্ল'
অ কোৱাচোন? মই শুনি আছো অ মই মই চোন শুনিয়ে আছো। তুমিহে শুনা নাই মই শুনিয়ে আছো।
উম' মাতটো যে ভাগি গৈছে।
হয়।
হেল্ল'।
অ ছোৱালীজনী কলেজত গ'ল নে নাই আজি।
এই মই এয়া শাক চবজি কুটিব ওলাইছো। এ ভাত বনাবৰ কাৰণে আলু- আলু কেইটা কাটি লৈছো আৰু পিয়াজ কাটি লৈছো শাক ভাজিম। কেঁচা জলকীয়া কাটি লৈছো।
হয় নেকি। এতিয়া শাক কি ৰান্ধিছে?
তাৰ পৰা আৰু মাছ আছে মাছ জিকা আলু দি বনাই দিম। ল'ৰা-ছোৱালী কেইটা পঢ়াব লাগে যে। সেইটো কাৰণে সোনকালে যা যোগাৰ কৰি লৈছো।
অ ভালে কৰিছে।
ইচৰ জন দিলে সৰু ল'ৰা-ছোৱালী আৰু শুভ সময় হয়। এঘন্টা মান হে পঢ়ে। বেছি
হয় অঁ সচাকেটো। ওচৰত বহি থাকিব লাগে ৰান্ধা বঢ়া অ ৰন্ধা বঢ়া কৰি ওচৰত বহি থাকিব। কিবা নহ'লে আজিকালি ল'ৰা-ছোৱালী বিলাকে মোবাইলৰ ধাণ্ডা বেছি যে। মই এতিয়া নবনাওঁ মই দেৰিকে হে বনাম নটা মই নটা, দ'হ টা- মানত হে বনাম এতিয়া নবনাও। মই আজি কঠাল গুটি বা আৰু হেৰি - কঠাল গুটি কচুলতি দি ভাজিম আৰু দালি বনাম।
এ আমাৰ ভাত খাওঁতে দেৰি হয় কিন্তু সোনকালে বনাও। সৰু ল'ৰা ছোৱালী থাকে যে সেইটো কাৰণে খাওতে খাওঁতে দচটা এঘাৰটা বাজি যায়।
হয় নেকি অ।
টাউন চহৰ জেগাতো আৰু ভাল আমাৰ ইয়াত গাঁৱলীয়া জেগাত। অলপ হেৰি হয় আৰু শওঁতে।
আমি ইমান সোনকালে নুশো নহয় বাৰটা বাজি যায় আকৌ ৰাতি। পুৱা দেৰি দেৰি হয় উঠাহ সেইটো কাৰণে এতিয়া আমাৰ ইয়াত। আমাৰ টাউনত হ'ব পাৰে টাউনত কিন্তু আমাৰ ইয়াত শাক চবজি চব পোৱা যায়। একে আপোনালোকৰ গাঁৱৰ জেগাত যে কোলা কছু যে। হয় কোলা কছু যে হে কোলা কছু কোলা কছু হে মুঠা কৰি বেচে।
গছ গছনিবোৰ আছে আপোনালোকৰ তাত ভাল আও
তাৰ ভোল জিকা যি বিচাৰে তাকে পোৱা যায় আও।
নেটৰ বৰ প্ৰব্লেম
আপোনালোকৰ পিনে ধৰি লওক বহুত ভাল গাঁও জেগা। গাঁও জগাত বস্ত।
অ আপোনাৰ ছোৱালী ডাঙৰ হৈছে আপোনাৰ। ছোৱালী ডাঙৰ কেনে কলেজত পঢ়ে। একো অসুবিধা নাই দেৰিকৈ ভাত। তটৰকাৰী বনালে হয় মোৰ ল'ৰা ছোৱালী সৰু হৈ আছে।
হয় নেকি অ সৰু সৰু হৈ থাকিলে দিগদাৰ। বাৰু মোৰ ছোৱালী এজনী এম এ পঢ়ি আছে এম এ পাছ কৰিলে। তাৰ পিছত আকৌ এজনী বি এ পঢ়ি আছে। আৰু এজনী বি এছ চি পঢ়ি আছে।
মাততো নাহে নেটৱৰ্কটো ইমান বেয়া হৈছে।
অ। এ নেটৱৰ্কত ডাৰ্ব দিলে বহুত দিগদাৰ কথা পাতিবৰ কাৰণে। হব সকলৰে মাজে মাজে লৈ থাক।
হয় আহ ভৰি হাত খিনি ধুই লৈছো। ধই বোলে ভাত টকা বনাব গৈছোঁ আৰু। গধূলি হৈছে আমাৰ ইয়াত। তোমালোকৰ তাত কেনেকুৱা কি হৈছে নাজানো।
হয় হয় তোমাৰ ল ল'ৰাটোৱে গাড়ী চলাই হয়। হেল্ল' হেল্ল' হেল্লো' তোমাৰ ল'ৰাটোৱে বোলো গাড়ী চলাই মোক গাড়ীখন এদিন দৰকাৰ হৈছিলে আমি ফুৰিব যাওঁ যে এতিয়া পাম নেকি বাৰু দুই দুই তাৰিখ মানে
উম। অ আমাৰ ইয়াত তেনেকুৱাই অ।
অ তোমাৰ ল'ৰাটোক গাড়ীখনৰ কথা সুধিছিলোঁ এতিয়া ধৰি লওঁক সি খবৰটো দিম বুলি কৈছিল এতিয়া সুধিবা চোন যাব পায় নাই নোৱাৰে আমি ফুৰিব যাম এইপিনে মানে যাব পাৰে না নোৱাৰে সুধিবাচোন। সৰু ছোৱালীজনী মানে ফুৰিব যাব যে এ ডাঙৰ কি জনী ফুৰিব গ'ল এতিয়া সৰু জনিওঁ যাব মানে। সিহঁতৰ লগত অ ফুৰিবৰ কাৰণে এতিয়া সেয়া গাড়ীখনৰ কথা খবৰটো ল'ব দিছিলোঁ। এতিয়া দিয়াই নাই তুমি খবৰটো দিবাচোন মোক তোমা ছোৱালীজনী ভালে
মাতটো ভাগি যাই যে সেইটো কাৰণে একো শুনা পোৱা নাযায়। মাততো ভালে থাকিলে ভাল মই কালি মাহঁতৰ ঘৰত। তো যাম বাৰু। এই ল'ৰা- ছোৱালীকেইটা পৰীক্ষা শেষ হ'লে। দুদিনমান থাকিব যাম বাৰু।
অ হ'ব দিয়া নহ'লে পৰীক্ষা শেষ হ'লে যাই থাকিবা হ'ব এতিয়া। ৰাখিছোঁ এতিয়া গধূলিও হ'ল যাওঁ গৈ
অহ। ময়ো যাম আৱ।